হয় হয় নমস্কাৰ
অঁ নমস্কাৰ নমস্কাৰ খ খবৰ খাতি ভাল বহুত দিনৰ মত ফোনটো পালোঁ ভাল লাগিল
কি কৰি কি কৰি আছে এতিয়া বৰ্তমান কি কৰি আছে বৰ্তমান
পইচা সেইটো অকম ল।
অ
মহৰ কামোৰো মানে ঘৰত অত্যন্ত বেছি দলঙৰ ওপৰতো ম'হৰ কামোৰ আছে।
হয় হয় হয়
সেইটো কাৰণে অকণমাদলঙতে লগাই আহিছোঁ আৰু।
উম বাকী আপোনাৰ ছাগলীৰ ব্যৱহাৰ কেনেকে চলিছে।
মোৰ এতিয়া ছাগলী। হয় বুজিব পাৰিছ।
তাৰপিছত এতিয়া মই। অ ভিছো ভাইিছো হয় মই মানে কি ছাগলী এজনী কিনা কিনিম বুলি ভাবিছিলো আপোনাৰ পৰাই। তাকে ভাল। খচৰ অলপ ভাল ভাল চাইজৰ ছাগলীজনী লাগিছিলে মোক।
মোৰ মানে ছাগলী এতিয়া বেচিব।
অ তাকে।
প্ৰব্লেম এটা হৈ আছে আৰু অসুবিধা এটা সেইটো অসুবিধা একো নহয় আপুনি চলাব পাৰিব।
অ অকণমান হেৰি হ'লেফাল আৰু শকত আৱতকৈ আৰু।
শকত আপত মানে আপোনাৰ টনকিয়ালক? আপোনা নয়নন্দা সৰু সৰুজনীয়ে গোটেই জনী তনকিয়াল চাকৰি। ছাগলী কিন্তু মানে ভৰিত অ ভৰি দুটাত মানে সিহঁতৰ অকমান সমস্যা হৈছে বাকী ঠিকে আছে।
অঁ তেতিয়াহ'লে হয় বাৰু আকৌ হেৰি নহয় এইটো ভৰিটোত অকণ সমস্যা হ'লে আকৌ খোজ কঢ়া মেলা অকণ অসুবিধাও পায় নহয়।
এই নহয় মই আপোনাৰ দামটো কমাই দিম নহয় সেইটো আপুনি যদি লয় মই কিবা এটা চাই চিতি দিম আৰু দিয়কচোন? চিনাকি মানুহ।
অ কিমান মানত কিমান মানত আহিব।
আপোনাৰ মোৰতো এইকেইটা জানেই আপোনাৰ সচটো কেনেকোৱা উন্নত মানদণ্ডৰ ছাগলী আপুনি ল'ব বুলি আপুনি যদি ল'ম বুলি ভাবিছে ধওক মই চাৰি হোজাৰ মানকে দি দিম এজনীত।
চাৰি হেজাৰ
হয়
উম হয় হয় হয় ভালে হ'ব ভালে হব বাও কিন্তু সেইদিনাখন আমাৰ এই হাজ টা শুধিছিলোঁ হেৰি বুলি ক'লে দেখোন আপোনাৰ আ তিনি চাৰে তিনি হোজাৰত আহিব বুলি কৈছিলে?
আপুনি মোৰ ছাগলী মানে ফাৰ্মৰ যোন কামখিনি আপোনাক গুণগত মানদণ্ডই বেলেগ মানে আপোনাৰ। ধৰক ইহঁতি প্ৰথম আপোনাৰ চেউৰী ছাগলী অ আপোনাৰ চেউৰী ছাগলী তিনিটা পোৱালি দিবই। মানে মই সেইটোৰ আপোনাৰ যোনটো গেৰেণ্টি বা কিবা বুলি কয় সেইটো মই লৈছো?
অ আপোনালোকৰ যে আপোনাৰ ছাগলী কেইটা যিটো সুস্থ হবল দেখি পাই মই সেইটো কাৰণে আপোনালে ফোন মাৰিলো নহলেতো? হাজৰিকালে মাৰিলোহেতেন
অ বহুত ভাল কথা গল। আপোনাক আপোনাৰ চেউৰী ছাগলী মই এতিয়া গাভিনী হৈ আছে সিহঁতক আপোনাক দি দিম সিহঁতি আপোনাৰ তিনিটা পোৱালিত দিবই মই সেইটো আপোনাৰ দায়িত্বটো লৈ লৈছো?
এটা দিবই ন?
দিবই দিবই এইটো আপোনাৰ অকণো চিন্তাই নকৰিব। তেতিয়া দিব তেতিয়া কাইলৈ নিবলে আহিব নে?
হয় তিনিটা দিলে। অ, তাকে যাব লাগিব। মানে মই ভাবিছিলোঁ কি আপোনাৰ ফাৰ্ম এখন খুলিম বুলি। ছাগলী, তাকে আপোনাৰ কিমান মান ছাগলী পাম আপোনাৰ পৰা মানে। মানে এনেই মই এটা মানে আপোনাক সুধি চাইছো এনেই এটা
ধৰক মোৰ এতিয়া আপোনাৰ গাই ছাগলী অ, মোৰ গাই ছাগলী আছে বাইশ জনী তাতে চেউৰী আছে আঠজনী। তে চেউৰীকেইজনী মানে দুজনী মানে অসুবিধা সেই দুজনীতো বিক্ৰী কৰিম কৰিমে বাও।
হয়।
কিন্তু মানে গাই ছাগলীকেইজনী এতিয়া বিক্ৰী নকৰো।
তাকে হেও মানে ময় এতিয়া মই বিশেষকৈ বাৰিষা বতৰকেইটা আনিম বুলি ভাবাও নাই। যিহেতু মানে বাৰিষা সময়কণত ছাগলীজনী অকণ প্ৰতিপাল কৰাত অকণমান সুবিধাৰ সৃষ্টি হ'ব। কাৰণ এতিয়া আমি খেতিত নামি লাগি আছো। আৰু ঘাঁহ পানীও তেনেকে অভাৱ হ'ব সেইবাবে,
চক এতিয়া কথা আপুনি চওক ছাগলী মানে আপুনি গোটেই অসমত এনেকোৱা ধৰণৰ ছাগলী নাপায় সিহঁতি আৰু আমাৰ ছাগলীখিনি যদি আপুনি কিনে ইয়াত মানে আমাৰ অকণো ভেজাল নাই। সিহঁতি ঘৰৰ- লোকা স্বভাৱটো নাই।
অ, হয় আপোনাৰ ছাগলী কেইটা হেৰি অ পৰা অনা নাছিলে জানো? আপোনাৰ ইটালী নে কৰ বুলি পা অনা বুলি শুনিছিলো?
নহয় মোৰ এতিয়া ছাগলী টটেল ছাগলী আছে ত্ৰিশটা। আপুনি গম পাইছে তাৰে মই এটা পাঠা ছাগলী আনিছোঁ আপোনাৰ জাপানৰ পৰা। তাৰে আকৌ আপোনাৰ এতিয়া দুটাত নতুনকৈ মানে মই আহি বাৰু সোনকালে সিহঁতে আৰু সিহঁতি মোক দিব। দিবহি এক দিবহি মানে এতিয়া ছাগলী আপোনাৰ জইন আছে ধৰক আমেৰিকা আৰু
ইংলেণ্ডৰ মাজত মানে এ মিক্স বা মিশৰ ৰূপত জন্ম হোৱা ছাগলী। সচু দুটা মোক দিব। সি গটেইু শীঘ্ৰে ৰপ্তানিক কৰি।
হয়, হয়, হয়।
ছাগলী আছে ইটালী ছাগলীকেইজনী মই আপোনাক দিব নোৱাৰিম মানে। মানে এইটো কঠাত বেয়া নাপাব এইটো যিহেটো আপুনি জানেই দাম এতিয়া ইয়া পাই খৰ ঘৰ চবি যাব এজনীতে। অঁ,
হয়, মোৰ কিন্তু এটা কথা মই যিমান পইচা খৰচ হয়, সেইটো মই ইমান চিন্তা নকৰোঁ। সেইটো মানে ভাল সচৰ ছাগলীহে মোক মানে লাগে। কাৰণ প্ৰথমে প্ৰথমে ব্যৱসায় আৰম্ভ কৰিছোঁ আপোনাৰ ভাল হলে ভাল হয় আৰু হয় নে নহয়?
অ। হয়, হয় কথাটো আপুনি ঠিকেই ভাবিছে। মোৰ এই খুৰা বেয়া ছাগলী কিজনীও আপুনি লৈ যাব পাৰে। ইহঁতেও সচ পা আপোনাৰ ইহঁতে চাইনাৰ পৰা অনা মই।
হয়। কিন্তু হেৰি নহয় আপোনাৰ সিহঁতৰ হয়, হয় আপোনাৰ ভাল এটা নাম আছে বাৰু ছাগলী ব্যৱসায়ৰ লগত। মই এইটো ভাল আপোনাৰ আহ আপোনাৰ হিষ্ট মানে ইতিহাসটো পঢ়া পঢ়িছিলোঁ মই। আপোনাৰ নামৰ এখন কিতাপো ওলাইছে বুলি শুনিছিলোঁ মই। মই পাইছোঁ মানে কিতাপখন।
আপুনি ঠিকেই শুনিছে মোৰ মানে ককা-দেউতা বা আজো ককা দিনৰ দিনৰ পৰা আমি তেতিয়া পৰা আপোনাৰ আমদানি ৰপ্তানিটো কৰি থাকোয়ে ছাগলী।
আপুনি বাৰু এটা কথা মই ভাবিছোঁ।
হয়, মোৰ মানে, ফাৰ্মখনত আ নাপাবই দুজনীনে এজনী এই বহুত উন্নত। মানদণ্ডৰ সচ এইটোতকে ভাল সচৰ হয়তো আপুনি কৰ'বাত বিচাৰি নাপাব আৰু
উম হয় হয় মই এটা কথা শুধিম বুলি ভিছিলো আপোনাক মানে আপুনি যিহেতু চা ছাগলী ব্যৱসায়ৰ লগত বহু বহুত দিনৰ আগৰ পৰা জড়িত আপোনাৰ মানে ধৰক আগতে যেতিয়া প্ৰথাৰ আৰম্ভি কৰিছিল তেতিয়াটো আপোনাৰ ব্যৱহা ইমান ভাল দৰে চলা নাছিল পিছত আপুনি ইমান পতকে দেশ বিদেশৰ লগতো মানে চিনাকি। কিহে কৰিবা তাৰ লগত জড়িত হ'বলৈ সক্ষম হৈছে মানে আপোনাৰ তাৰনিং পইন্ট কোনখিনিত। যে আপুনি কোনখিনিৰ পৰা ব্যৱসায়টো অতি উদ্ধ উদ্ধৰা আগবাঢ়িবলৈ সক্ষম হৈছিল।
হয়। আপুনি এইটো গুৰুত্বপূৰ্ণ বিষয়ে এটা উল্লেখ কৰিছে আপুনি যিহেতু ব্যৱসায় এটা আৰম্ভ কৰিছে বা আপুনি এই ব্যৱসায়টোক লৈ বহুত ভৱিষ্যত কল্পী আপোনাৰ ভৱিষ্যতৰ বহুত সপোন আছে। এতিয়া মই আপোনাক মানে কেইটামান নীতি- শিক্ষা দিবলৈ ওলাই আছোঁ আপোনাৰ প্ৰথম টো হৈছে পৰিশ্ৰমিক। পৰিধানেই সফল হোৱাৰ আপোনাৰ সম্ভাৱনা বাঢ়িব আৰু মই প্ৰথম প্ৰথম ছাগলী ব্যৱ পাৰ কৰি ধৰক মই পাঁচ হাজাৰ ছাগলী কিনি আনিলোঁ কিন্তু প্ৰথমবাৰতে মোৰ ছাগলীৰ আপোনাৰ কিছু ৰোগ লাগিলে। যাৰ ফলত মোৰ ছাগলী মানে আপোনাৰ মূলধনটো নোলায়।
হয়। হয় হয়।
হয়। হেল্ল'
শুনিছেনে বাৰু? শুনিছেনে আপুনি অ কওক কি কৈছিলে? পাইছো পাইছো।
গ'লোঁ মই তাৰপিছত মোৰ প্ৰথবাৰ ছাগলী আপোনাৰ মূলধনো ওলালে বহুত লছ হৈ গ'ল মোৰ সেইবাৰ। তাৰ পিছত মানে মই ব্যৱসায়টো পুনৰ ষ্টাৰ্ট কৰিলো মই ভাগি নপ পৰিলোঁ মানে ব্যৱসায়টো আকৌ আকৌ আৰম্ভ কৰি পোন অঁ।
হয় হয় মানে কি বিশেষকৈ বহুত মানুহে দেখিবলৈ পোৱা যায় বহুত ব্যয়ৱসায় এনেকুৱা হয়। যদি আপোনাৰ লোকচানকজনক হয় তেতিয়াহলে মানে তেওঁ ভাগি পৰে আৰু সেই ব্যৱসায়টো সেইমানতে বাদ দি আকৌ বেলেগ ব্যৱসায় আৰম্ভ কৰে আপুনি যিহেতু ভাগি নপৰিলে আপুনি ভাল পদক্ষেপে ল'লে। সেইকাৰণে হয়তো আপুনি এই স্থানত মানে আছে বুলি ক'ব লাগিব।
হয় মই মানে আপোনাৰ কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহওঁ মোৰ যোনটো লক্ষ্য সেই মই উপনীত হমেই সেই উদ্দেশ্যে মই ছাগলী ব্যৱসায় আৰম্ভ কৰিলোঁ আজি মোৰ এজন মই এজন বিশ বিশ্ববিখ্যাত এজন ছাগলী। ব্যৱসায়ী এতিয়া মোৰ ছাগলী আপোনাৰ যোন
কি কয় আমাৰ এইখন আমাৰ একেবাৰে কাষতে থকা দেশখনে বা আৰৱ। আৰৱ দেশলৈও মোৰ ছাগলী দিয়া আৰু
হয় হয় উ শুনি হয় বাৰু হয়।
হয় এনেদৰে আপুনি হয়।
অঁ বাকী আপুনি ভাত পানী খোৱা হ'ল। হয় শুনিছেনে। ভাত পানী খোৱা হ'ল নে বাৰু।
হেল্ল বুজি পাইছে নহয়।
হা পাইছো পাইছো কওক।
হয় হয়।
অ